হেল্ল'
উ
অ' কি কৰিছা‍ঁ‌‌ খবৰ ভাল।
আছোঁ আছোঁ। তোমাৰ ভাল?
অ' আছোঁ দিয়া।
ভাত পানী খালা?
ভাত খালোঁ বাৰু এতিয়া খাই উঠিছোঁ। তোমালোকে খালা?
অ' খালোঁ দিয়া। কি দি খালা আজি?
আজি ভাত, তোমাৰ দালি বনালোঁ ভাজি দালি বনালে ভাজি বনালে তাৰ পা তোমাৰ ভাত চাটনি এনেকেই খালোঁ। তোমালোকৰ?
আমাৰো দালি ভাত তেনেকে নেমু চেমু দি। বাকী কলেজ চলেজ যোৱা নাই নেকি তুমি?
নাই নাই এতিয়া তোমাৰ বন্ধ আছে ন', তোমাৰ তো এতিয়া গৰম বন্ধ পালেহি কৰবাত ফুৰিব যাওঁ বুলি ভাবিছোঁ। তোমালোকে কি ভাবিছা যাবানে ক'বালৈ?
তাকে এতিয়া কোনো নাই যে তোমালোকে যদি ওলোৱা তেন্তে যাব পাৰি।
অ' টাঙৰ - টাৱাঙৰ ফালে যাব পাৰি ন এতিয়া?
অ' টাৱাং?
অ'।
আ কেতিয়া যাবা?
এতিয়া গৰম বন্ধৰ মাহত যাব পাৰি।
জুলাই মাহত নেকি?
অ'।
পাৰি বাৰু এতিয়া কিমান পোৱালি যাব এনে।
এ আমাৰ লগৰখিনিক কৈ চাব পাৰি আমাৰ লগৰ কোন কোন ওলাই তেনেকে মিলি পেলাই আমি গোটেই কেইজন গুচি যাব পাৰোঁ, আমি এটা টিপ উলিয়াব পাৰোঁ ন।
পাৰি বাৰু কি গাড়ীত কাৰত যাবা নে, নে ট্ৰেভেলাৰ ওলাবা?
আমি যদি দছজন মান যাওঁ তেতিয়াতো সৰু গাড়ী হলেও হ'ব, তেনেকে গ'লেও হ'ব। যদি তোমাৰ বেছি হয় তেতিয়া তোমাক অলপ বেছি বেলেগ ডাঙৰ গাড়ী এখন নিব লাগিব ন'।
সেইটো হয় এনে বেছি ওলাবানে এনে কমকে ওলাবা বেছি ওলালেও ইমান ভাল নালাগিব কম মানে দছ জন মানুহ ওলালে ভাল হ'ব নেকি ন?
অ' দছজন মানুহ গ'লে ভাল হ'ব তেতিয়া বেছি ইমান নালাগেও আৰু বেছি মানে লং জাৰ্ণিত বেছি হৈ গ'লে বেছি মানুহ হ'লেও বেয়া লাগে ন'।
সেইটোয়ে কমকে লওঁ আমাৰ লগৰ যোনবিলাক ভাল ভাল লগৰ যোনবিলাক মানে উৎপতীয়া নহয়। সেনতক লওঁ। অ' নহলে তা - তাবাঙত তে বৰফ পৰিব জানো আমি গ'লে বৰফ পাম জানো?
পাই পাই এইটো সিফালে গলে পাম চাগৈ এতিয়াতো হেৰিয়ে হয় সিফালেটো ন।
সেইটো হয় বাৰু এনেই হেৰিলৈ যাব পাৰি, অৰুণাচল যে নতুন জেগা এটা এনি নে কিবা এটা যে অৰুণাচলৰ?
জিৰ' জিৰ' নেকি?
অ' জিৰ' ভেলী নেকি তাত।
অ' তাতো বেয়া নহয় অৱশ্যে ন'?
তাতো ভাল, এনেই তোমাৰ শ্বিলং যাব পাৰি, মেঘালয় যাব পাৰি কি কোৱা?
এতিয়া গৰমত তেনেকুৱা ধৰণৰ জাগাবিলাকত যাবলৈকে ভাল এতিয়া।
তেনে আমি কি হেৰি অ দুটা ট্ৰিপ নহলে তিনটা ট্ৰিপ কৰো নেকি?
তেনেকুৱাও কৰিব পাৰি। তুমি এনেই কলৈ গ'লে ভাল হ'ব বুলি ভাবিছা?
এনেতো বেছিভাগতো মানুহে শ্বিলং আৰু মেঘালয়ে যায়।
এতিয়াতো সেইটোৱে চলি আছে ন শ্বিলং আৰু তোমাৰ মেঘালয় এনেকুৱা ধৰণৰ অৰুণাচল এইবিলাকত। জাগাতে মানে ভাল হয়।
সেইটোৱে তে - সেনেকুৱা জাগাই ভাল হয় বেছি।
গৰম দিনৰ কাৰণে ন?
অ' গৰম দিনৰ কাৰণে তেনে কি ভাবিছা?
তোমালোক যদি চব ওলোৱা আমিও তেতিয়া যাব পাৰোঁ।
নে শ্বিলং - শ্বিলং আৰু মেঘালয় দুটাই ঘূৰি আহিবা নে নে আকৌ দুবাৰ দুবাৰ বেলেগকে যাবা? মানে এবাৰতে চব ঘূৰি আহিম
এবাৰতে আমি ধৰ তেনেকে গোটেই খিনি মানে মিলাই পেলাই এনেকে উলিয়াই ল'ব লাগিব আৰু ক'ত ক'ত মানে গ'লে সুবিধা হ'ব সেইটো আমি গৈ পেলাই এনেকে আইডিয়া কৰি লৈ ল'ব লাগিব কোন ফালৰ পৰা গ'লে সুবিধা হ'ব তাৰপাছত আমি গোটেইখিনি তেনেকৈ টিপ কৰি পেলাই গুচি আহিলে ভাল হ'ব আৰু এফা এফালৰ পৰা অ তেতিয়া টো থাকি ল'বই লাগিব
সেইটো এতিয়া পইচাটো কিমান লাগিব বা কিমান নিলে ভাল হ'ব এনে পইচাটো
তোমাৰ যোন আগতে গৈছে ন তেনেকুৱা ধৰণৰ পৰা আমি সুধি ল'ব লাগিব কথাটো মানে আমি কিমান পইচা পৰে কিমান। মানে লাগিব তালৈ খৰচা কিমান হ'ব সেইটো বিষয়ে আমি অলপ সুধি ল'ব লাগিব ন
সেইটোতো হয় এতিয়া এনেই যদি বিশ হাজাৰ এটা লওঁ আতিব ট্ৰেইনত যাওঁ আমি গুৱাহাটী দিপা তোমাৰ ট্ৰেইনত যাওঁ কি কোৱা।
অহ টেনত যাবও পাৰি আমি
টেনতটো পইচাটো কম ল'ব ন অ তেতিয়া আমাৰ তেতিয়া বেছি ভাল হ'ব আমি যদি গাড়ীত যাওঁ তেতিয়া তেলৰ পইচা বহুত হ'ব
এতিয়াতো তেলৰ দামো বহুত তেল এতিয়া বেছিয়ে হ'ব এইটো পইচাটো ভা়তটো বহুত বেছি বহুত গাড়ী য়ে বহুত বেছি কৈ দিব সেইটো কাৰণে আমি সেইটো বেয়া নহয় আমি ত ট্ৰেইনত আমি এইখিনি গুচি গ'লোঁ ট্ৰেইনত গুচি গৈ পেলাই তাৰপৰা তোমাৰ ইফালে তোমাৰ তাত ধৰক যদি ওচৰ জেগাখিনি ঘূৰিবলৈ হয় তাৰ পৰা তাত তাত গাড়ী ল'লোঁ গাড়ী লৈ পেলাই আমি সেইখিনি তেনেকে ঘূৰিলো
অ পাৰি ত ইয় মেয়াৰ পৰা আমি ট্ৰেইনত গ'লো তাৰপিছত তাত মানে গাড়ী ললো তাৰপিছত তাত গাড়ী লৈ পেলাই তাৰপিছত ঘূৰিলো মানে ন
অঁ সেইটো কৰিব পাৰি
আৰু তোমাৰ এইটো কি বুলি কয়- গাড়ীতো পইচা যা কিমান ল'ব চাগে এনেই
গাড়ীতটো এতিয়া ভাড়া লাগিব তোমাৰ এনেকে বহুত বুকিং কৰি ল'লেতো তোমাৰ লাগিব কাৰণ তোমাৰ বুকিং কৰি ল'ব ইয়াৰ পৰা যদি আমি গাড়ী লৈ যাওঁ ব বকিং কৰিব যাওঁ এতিয়াতো বেছি পইচা লাগিব কাৰণ তোমাৰ কি হব ইয়াৰ পৰা ভাড়াৰটো লৈলব। হ'ব ইয়াৰ পৰা যোৱা তাত থকা গোটেইখিনি ভাড়া বহুত আহি যাব আমি যদি ইয়াৰ পৰা ট্ৰেইনত যাওঁ বাছত আমি তেনেকৈ গুচি গুচি যাওঁ গুচি গৈ পেলাই তাত আমি এক্সট্ৰা গাড়ী ল'ব লাগিব গোটেইজনে মিলাই পেলাই আমি গাড়ী ল'ব লাগিব গোটকেইজনী মিলাই পেলাই আমি গাড়ী লৈ তাতে আমি ঘুৰিব লাগিব যিখিনি জাগা চৰত আছে আমি চাই কৰি আকৌ তাত গাড়ীৰ হেৰি কৰিলোঁ আকৌ ইয়াৰ আমি ট্ৰেইনত গুচি আহিলোঁ বা বাছত আমি টিকেট কৰি গুচি আহিলোঁ তেনেকুৱা ধৰণৰ আমি কৰিব লাগিব ন
অ সেইটো পায়েই কিন্তু দে আৰু হোটেল ভাল এখন হোটেলত থাকে দুটাকে ৰুম ল'ম নে এনে যোৱাত বাৰু ধৰি থৈ দিয়া দহজন মানুহ দেই দহজন মানুহৰ পৰা যদি বিশ হাজাৰকে উঠাও তেতিয়াহ'লে বহুত পইচা হ'ব ন
বহুত হ'ব তেতিয়াতো বহুত হ'ব আমি যদি বিশ হেজাৰকৈ নালাগিব চাগৈ এজনী কাৰণ কিয় তোমাৰ আৰু দহজনী গ'লে তোমাৰ কিহব তোমাৰ দুটা ৰোম লব লাগিব কাৰণ এটা ৰোমত পাঁচ জনী কৈ হ'লেও ধৰা লাগিব। উ
সেইটো হয় বাৰু এনে যদি চবে যদি এটা ৰুমতে লৈ পেলাই যদি মানে পকাই চকাই শুই ৰৈ তি মানে পইচাটো এটা ৰুমৰ পইচাই দিব লাগিব মানে যিমান পাৰ আমি মানে পইচাটো চত কৰিব। চাও কি কোৱা।
তেনেকেও বেয়া নহয় আমি যদি গোটেই দহজনী যদি এটা ৰুম ডাঙৰ ৰুম লৈ লওঁ দহজনী আমি এটা ৰুমত লৈ লও একজাজ কৰিব পাৰো তেতিয়া টো আমি কম পইচাতে হ'ব এতিয়া অলপ বাজেটটো কমি যাব।
আহ সেইটোৱেইটো
আমি গোটেই কেইগৰাকীয়ে কথাটো পাতি ললে ভাল হ'ব।
তাকে সেইটো এতিয়া চবকে তোমাক এতিয়া ঘৰ পৰা দিব ন নাই মা হতে
ঘৰৰ পৰা তোমালোক যদি চব লগৰ খিনি যোৱা বুলি কয় তেতিয়া দিব। তোমাৰ যদি মানে সুধি চাব লাগিব গোটেই কেইজনী মিলি পেলাই।
অ মানে তোমাৰ ঘৰত গৈ পেলাই মানে কিছুমানক নিদিবও পাৰে ন গপচে ত' মানে সেইকাৰণে মানে চবৰে ঘৰতে এবাৰ এবাৰ গৈ পেলাই চবে সুধি লওঁ কি কোৱা?
চব খিনি আমি মিলি পেলাই চবৰ ঘৰতে কথা পাতি লম আমি গোটেই কেইগৰাকী তোমাৰ ঘৰতো তোমাৰ ঘৰতো তুমি সুধি ললা, মোৰ ঘৰটো সুধি ল'লোঁ,
অ
তাৰপৰা তোমাৰ গোটেইখিনিয়ে সুধি কৰি পেলাই তোমাৰ যদি যাব দিয়া আমি গোটেইকেইগৰাকী গুচি গ'লোঁ।
অ সেইটোৱেই সেইটোৱেই পাৰি তেনেকেও ভাল,
হয়
আৰু তোমাৰ এটা জেগা আছে তুমজাং তুমজাংৰ আগত বোলে আমাৰ মানে নৰ্থ ইষ্টৰ মানে অসম অসমৰেই নেকি অসমৰ হিল ষ্টেচন বহুত ধুনীয়া বোলে, সেইটো মানে এটাই আছে মানে শুনিছোঁ বা চবৰে মুখৰ পৰা যে সেইটো, চবচে মানে অসমৰ চবচে পুৰণা হিল ষ্টেচন সেইটো মানে যাবলৈ লাগে এবাৰ কি কয় মানে চব যদি ফুৰি আহোঁ তেনে হিল ষ্টেচন হাফলঙৰ পিনে আছে তেনে এবাৰ যাই আহিম নেকি?
অ তাতো যদি তোমাৰ তাৰ পৰা যদি বেছি দূৰ নহয় তাৰ পৰা যদি তোমাৰ বেছি দূৰলৈ যাব নালাগে তাত তোমাৰ ওচৰতে হয় তাৰ এৰিয়াৰ ভিতৰতে হয় তেতিয়া আমি গুচি যাব পাৰিম
সেইটো হয় বাৰু কিন্তু যদি
বহুত দূৰ হৈ গ'লে পইচাটো এমাউণ্টটো বাঢ়ি যাব।
সেইটোৱে আৰু যদি পইচা এতিয়া এনেই যদি চবে বিশ হাজাৰকৈ লওঁ হা, এনেওতো পইচা খৰচ হবই এনেতো ঘূৰি নাহে যদি বিশ হাজাৰকে ললো চবে তেতিয়া বহুতখিনি জেগা ঘূৰিব পাৰিম আৰু তোমাৰ খোৱা বোৱাতো সেয়া আছেই,
আমি সৰু মানে সৰু চিলিণ্ডাৰ ঘৰত থাকে ন কাৰোবাৰ ঘৰত ধৰ তেনেকৈ থাকে ন সেই চিলিণ্ডাৰ টো আমি লৈ ললো চিলিণ্ডাৰত ফুল চিলিণ্ডাৰ এনেকে ভৰাই ললো আমি কুকাৰ লৈ ললো তেনেকে আমি কিছুমান বস্তু আমি নিজে তাতে বনাই কৰি খাই দিলোঁ তাৰপৰা তোমাৰ হোটেলত কিছুমান বস্তু যদি নাখাওঁ তেতিয়া আমাৰ পইচাটো বাচি যাব।
কিন্তু কোকাৰ চোকাৰ নিবলৈ কৰিবলৈ দিগদাৰ নহব কাৰণ আমাৰ সেইপিনে যাওঁতে কওঁতে
অ ট্ৰেইনত গ'লে অকণ অসুবিধা হ'ব তেতিয়াতটো হ'ব যদি আমি ইয়াৰ পৰাই গাড়ী নিওঁ, তেতিয়া আমাৰ হ'ব যদি তোমাৰ আমি ট্ৰেইনত যাওঁ তেতিয়া তোমাৰ নহ'ব
সেইটোৱে কুকাৰ চুকাৰ যদি লৈ যাওঁ মানে চবৰে দিগদাৰ হব ন থকা চকা এতিয়া কুকাৰটো, দাঙি ফুৰিব লাগিব ইপিনে সিপিনে
উ
এ একো নাই দিয়া তাতে মিলাই কৰিলৈ কিবা কিবি খাম কি কোৱা?
সেইটোৱে ঠিক আছে আমি গোটেইখিনি মানে কথাটো পাতি ল'ম পাতি লৈ আমি গোটেই কেই জনী মিলি লম তাৰপৰা আমি কিমান কি পৰিব আমি কথাটো ভালদৰে পাতি লম যদি ভাল হয় এইবাৰ গুচি যাম জুলাই মাহত
হ'ব বাৰু আৰু তোমাৰ ক'ব গলে মানে হেৰি কিমান দিনৰ কৰিবা ট্ৰিপটো মানে
ট্ৰিপটো এতিয়া তোমাৰ, সেইখিনি ঘূৰোতে কিমান দিন লাগে, আমি সেই বস্তুটো চাই ল'ব লাগিব। কিমান দিন দিনত আমি সেইখিনি ঘূৰি পেলাই আমি কমপ্লিট কৰিব পাৰোঁ!
এনেই তেন্তে, তোমাৰ দহদিন মানৰ হেৰি কৰি দিওঁ নেকি? মানে ঘৰতটো ক'ব লাগিব ন! কিমান দিনৰ তেনেকেতো ঘপচে নিদিব ন! এতিয়া যদি আমি কওঁ ঘৰত দি ঘৰত সাতদিন বা আঠদিন নহ'লে নদিন। ধৰিব দিছোঁ। কিমান দিনৰ ট্ৰিপ হ'ব? তাতছে আমি আগতেও আহি যাব পাৰোঁ যদি ম হয় ইমান দিনৰ দিছো আৰু দিনটো।
অ' পাৰি। আমি তেনেকৈ দশদিন বা আঠদিনৰ ভিতৰত আমি এইখিনি জেগা ঘূৰি পেলাই কমপ্লিট কৰিব পাৰিম বুলি কৈ আমি তেনেকে গুচি আহিব পাৰো। দশদিন মানৰ কাৰণেই কৰি দিয়া ভাল হ'ব নেকি!
অ' তেতিয়া মানে মাহঁতে তেতিয়া মানে যদি অকণ দেৰিও হৈ যায়, তেতিয়াতো ভাবিব ন সিহঁতে দশদিনৰ কথা কৈছে। আহি যাব চাগে নদিনৰ ভিতৰত, নহয় দহ দশ তাৰিখে। এনেকে
একে প্ৰথম দিনতে যাবানে? প্ৰথম উইকতে যাবা নে?
আমি। এইকেইটাদিনৰ ভিতৰতে যদি কথাটো পাতি ক্লিয়াৰ কৰিব পাৰো। তেতিয়া আমি প্ৰথম। সপ্তাহতে গুচি যাব পাৰো
সেইটোয়ে এতিয়া, আকৌ সিহঁতক দিব, সেইটোয়ে তোমাৰ তেন্তে এটা কাম কৰো। আজিতো হেৰি তাৰিখ হ'লে ন। বাইশ তাৰিখ।
জুনৰ।
আজি
অ' তেন্তে, কাইলৈ আমি চবৰে।
জুলাই মাহৰ বাৰু গোটেই দিনটোৱে পাই যায় ন গোটেই দিনটোৱে পাই যায়। জুলাই মাহৰ গো গোটেই দিনটোৱে পাই যায়। আমি গোটেই দিন মানে গোটেই মাহটোৱে পাই যায়। তাৰ ভিতৰত আমি কেইদিনমান গ'লেই চলি এ মানে হৈ যাব।
তেনে এটা কাম কৰোঁ তেন্তে মই তোমাৰ ঘৰলৈ কাইলৈ যাওঁ, গৈ পেলাই তাৰ পিছত তোমাৰ লগত কথা-চথা পাতো। তা পিছত তোমাৰ অ পৰহিলৈ, পৰহি বা ইটো পৰহিলৈ মানে আমি চবৰে ঘৰত যাওঁ। ন মানে কি গ্ৰুপ এটা খুলি দিওঁ নেকি হোৱাটছএপত?
অ' সেইটোও পাৰি। হোৱাটছএপত গ্ৰুপটো আমি যদি থাকোঁ, তেতিয়া আমি হোৱাটছএপতে মেছেজ কৰিলে আমি। কথাখিনি যি যি হৈ থাকে, গোটেইখিনিয়ে গম পোৱা যাব।
সেইটোৱে, আৰু যাতে চবৰে ঘৰত সুধি ল'ম যে। তোমাৰ আকৌ মা-দেউতাই দিব। যাক যাক দিব সিহঁতৰ মাক -দেতাকক। ইমান নুসোধো আৰু যাৰ যাৰ, মানে অকণ লাগিছে যে নিদিব সিহঁতৰ ঘৰত গৈ পেলাই মাক- লগত কথাটো পাতি ল'ম ন?
অ' সেইটো ঠিক আছে।
অ' ঠিক আছে তেন্তে, মই তোমাৰ ঘৰত কালি যাম হা। মই তোমাক ফোন কৰিম দিয়া। অ' ঠিক আছে দিয়া। অ'।